অ কি কি খবৰ
খবাৰ ভালে
অ ভাত তাত খালে
ভাত খালো খাই লৈ বিচনাত বাগৰি আছো আৰু
অলপ লোৱা আৰাম কৰোঁ
আহ
পানী খাই পেলাই
উম দিনটো কাম বন কৰে
অ হয় আকৌ
হ
আহ কিহে খালে ভাত
ভাত মাছৰ উম কচ
অ বঢ়িয়া বস্তু বঢ়িয়া বস্তু গৰমত ভালে নাই ন কচু থো ঠাণ্ডা বস্তু ষ্টেইটো গৰম বৰ পৰিছে আপোনালালোকৰ ফালে বতৰ কেনেকুৱা এতিয়া
বৰষুণ পৰি আছে কেনেকে বে
অ
এফালে নাই
অ ইয়াত পৰাঢ নাই দেখোন
অ
গপনি বিৰাট একেবাৰে গৰম উঠিছে খুব
উম
তাকে বাকী অ এয়া ভন্ন্দিহঁত নাই ক'বাত স্কুলত গ'ল ন
উম আহিলে গ আহি পেলাই হা কিবা কথা পাতি আছে কাদাৰ লগত এ সেয়াে আামাৰো
স্কুলৰ কথা স্কুলৰ কথা কত কি হ'ল কি নহল সেয়া কি কৰিব লাগিব নালাগিব তাকে হ ক পাতি আছা
হ আপোনাৰ ফল চুল বিলাক ৰুইয়ে আছে নে এতিয়াও
উম ৰৈ আছো এতিয়া
উ এতিয়া কি কি ফুল লাগি আছে আপোনাৰ
ফুল দিয়া ডালিয়া ফুল তাৰ পিছত গোৰাংগ ফ'ল
উম উম
হজা মখি ফুল
অ
এইবিলাক
ভাল লাগে ন ফুল চুল ই মানে পৰিৱেশটয়ে ভাল লাগে কিবা ফুল চুল থাকিলে ঘৰত
উম, দেখিব হে এতিয়া খনৰ দিনত ইমান এটা ফুলকেইটা ভাল নহয় হয়। তৎক্ষণাতে মৰহি যায় অ
অহ
বৰষুণ পৰিলে মৰহি যায়
উম উম উম আৰু মানে হেৰি হয় কিবা যে হেৰি নিচিনা হয় যেনেকে বেলেগ গছত জেলুকনি লাগে যে হয় তেনেকুৱা চাগে ন
তেনেকুৱা হয়
অ
উ
বাকী ক'তো ফুৰিব চুৰিব যোৱা নাই
ফুৰিব এতিয়া যোৱা নাই আৰু। আহিছোগৈ হে ফুৰি কৰি অ মাজুলীৰ পৰা ফুৰি আহিছোগৈ
অ অকে অকে অ ভন্টিহঁতো গৈছিল নে? আহ সোমাৰ নাই
ৰাইজৰ মানুহৰ লগত তাত সিহঁতে যোৱা নাই, সিহঁতে এতিয়া ডাঙৰ হ'ল মোৰ লগত নুফুৰে আৰু
অ সেইটো হয়, ডাঙৰ হলে মাকহঁতৰ লগত নুফুৰে
মাকহতঁৰ লগত নুফুৰে এয়া মেম্বুুৱা মানে ভাল লগত ৰাইজৰ লগতহে যোৱা কথা। মই তেও বেলেগ কে যাব ইহঁতে ক'ৰ শ্বিলং, চেৰাপুঞ্জী। এইসোপা চাবগে ন
অ তোন আও
আমি চোৱা বস্তু তীৰ্থত চাম
তীৰ্থস্থান আৰু
ক'ৰবাত মন্দিৰ সত্ৰ এসোপাই আহে না
আমাৰও দিন পৰিব নহয় চাবলে তীৰ্থস্থান চাবলে চাম আৰু তেতিয়া ন
অ এতিয়া দিন প হোৱা নাই ন
অ
দিন প আগৰ নাই প়িব কোৱা উম গাব যাব এছেছে
অ সেইটয়ে তাকে কৈছ
অ গাব ল'ৰা ছোৱালী খৰু হৈাই আছে আমাৰ ডাঙৰ হৈ হৈছে ত
ন
অ হে হে
আজিকালি চব গাভৰু ডেকা বুঢোৱাা চব যোৱা হৈছে হেৰি ল মন্দিৰ বিলাক অহা জগুৱানখন ৰাতিিকলে
এ এ এনে কিছুমান ধেমালিত ছো চব যায় তোৰ আৰু এটা কথা থাকি জানে অলপ ডেকা হৈ থাকোতে যাব লাগে
উম
পাছত দিগদাৰ হে বয়স হলে হয়নেে নহয়
উম উম
কষ্টকাই ন
কষ্ট প আগৰ এটা বুঢ়া মানুহ সবা যায় জগন্নাথৰ তেতিয়া ডেকাাই মানুহও যায়
অতি লেকা মহ যায় অ আগত কিন্তু হয়
বেকা বেঠ নেযায় আগতে
অ নাযায় নাযায়
অঁ আগতে তেনেকে গাড়ী লৈহে যায় এমাহৰ কাৰণে।
অঁ গাৰীলৈ যাবা। অঁ তাৰমানে যতে ত'তে ৰাখি ৰাখি যাই থাকি থাকি
উম, উম এটা যায়, প্লেনত যায়। টকা থাকাই ন। উম যায় আৰু এস কাৰণে যায় চায় কৰি লৈ গুচি আহে।
আৰু মানুহৰ বয়ষ্টো ন খুব মানুহ বিলাক এতিয়া। গতিকে, কাম থাকে ধৰক বিভিন্ন ধ অফিচ থাকে, কিবা থাকে গতিকে মানে সেই কম সময়ত ফতককে ঘূৰি আহিবলৈ মানে চব চাই চিতি সেইটো এটা সুবিধাাজনক হেৰি আৰু।
উম।
ট্ৰেইনত বা ফ্লাইটত তেনেকুৱা।
অঁ।
টকা গাল লাগে যে।
আগতে ন বুঢ়া মানুহ যায় এমাহ গ'লেও কথা নাই।
কথা নাই অঁ।
থাকে আকৌ এমাহৰ মূৰত ঘূৰি আহে।
এতিয়া আৰু
এতিয়া বেছিভাগ মানুহতো হ'ল এতিয়া বেছি ভাগ মানুহ হেৰিয়ে গোটেই পৰিয়ালটোয়ে যায় গলে।
অঁ এতিয়া ভাল, আগতে
হয় কথাটো।
যাম বুলি ভেৰি আছ কি ঘৰত থতে নায় ন ন
তাকে যাব মন যায় ত ফুৰা বুলি ক'লে যে বহুত টকা লাগে জানেনে এটা কথা
লাগে পইচা নহলে আজিকালি একোৱে নহয়।
একো নাই একো নাই একো নাই।
লাগে টকাই টকা।
উম সচাকে ন। টকা হলে চব হয় আৰু যিটো আমি নকৰক চবতে খালি পইচাৰ প্ৰয়োজন।
ন পাই গল ন।
আহ।
টকা হলে - এনেই ট্ৰেইনত গলে দুদিন- তিনিদিন
অ অ।
তাত গ'লে একেদিনাই পাবো।
একেদিনাই দুঘন্টা তিনি ঘন্টাতে পাই গৈ আৰু-
অ মানুহক বৰ সুবিধা কৰি দিলে দেই বিজ্ঞানে কিন্তু মানু- নহ বহুত সুবিধাও কৰি দিছে।
সুবিধা কৰিছে টকাতো হেৰি আছে-
হম।
দহ দিন মান তাতে -
লাহে লাহে গই-
লাহে লাহে গৈ থাকিব। তাৰ মানে একেদিনা
অ অ কৰ দিছিল-
কেতিয়াবা হতত দৰি গল।
আজৰি নাথাকা খিনি কাচৰ নিচিনাকো ক থাকিলো আপোনাৰ ই জনীটো ভাল ই জনী দেই ভাল মিলাইছে কিন্তু। শহা আৰু কাছ শহা পহু আৰু কাছৰ নিচিনা।
আমি আমি। নিচিনা হে যাব পাৰিম ন
হে হে হয় দিয়ক
এনে সহায় নিচিনা দৌৰিব নোৱাৰো।
নোৱাৰি
উম উমহ কাছৰ নিচিনা গৈ পেলায় ক পাং বা
এহ হ হ আহ
কেতিয়া আহিব পাও ন
হে নে সেইটোও বেয়া নহয় সেইটোও বেয়া নহয় লাহে-ধীৰে কৰা কামত হেৰি আছে ন
উ এতিয়া কি কং বা তেওঁ চাহৰ মান গৈয়ে আছে ন
যায় যায় কেলে নেযায় কেতিয়া মানে যাম বুলি ভাবি আছে
তা কেতিয়া যাম অ লগ পালে যাম
উম আৰু তেওঁ মিলাবও লাগিব ন ভগৱানে যিটো দিন তেওঁ হেৰি কৰি থব খেই টো হে আৰু উম সচাঁকে নহ'লে মানে কি কি জানে সেইটো কথা হয় সঁচা কিন্তু নহ'লে ব প্ৰিপেৰেচন কৰি আছে যে অমুকত যাম তমুকত যাম সময় মূৰত আপোনাৰ হঠাৎ কিবা
অ ওলাই যায়
এবাৰ আমি তেনেকে কাৰ্বি আংলং যাম আৰু মানে পাছদিনাখন যাব লাগে ৰাতিপুৱাই খবৰ আহিছে একে খুব ৰাতিপুৱাতে মানে বমা এজনী টোকাইছে আৰু তেনেকুৱাত আপুনি কেনেকে যায় কওকচোন বাৰু
ময় ছোন হে সূৰ্য মন্দিৰত যাব কাপোৰ খানি পিন্ধি ললো তাৰপিছত মাথাা ঘৰা
অ চাওকচোন বাৰু দেখিছেনে সেইটোৱে সেইটোৱে আচলতে তেওঁ মানে হেৰিটো দাইক চো দিব লাগে
উম লাগে এতিয়া মাজুলী যাম হাই নাই যাম বুলি ভাবাই নাই এবাৰ ফুৰি আহি- লৈ ম দিলি ন এতিয়া আকৌ ঘপককে ওলালো নাই মাজুলী
সেয়াই আপোনাৰ লিক- উথা হৈ আছে যে সেইদিনা আপুনি যাবই লাগে হে হে হে হে মাতি আছে মাতি আছে সচাকে কিন্তু
সেই মন্দিৰত যাম যাম গৈ যাবহে পাৰা নাই
উম
এইটো অগ্নি নাভ মন্দিয়ত
অ তাতে হয় দিয়ক যোৱাই হোৱা নাই
কিমানবাৰ যাব ওলাই আছো নাই বা কিবা অললে যাব পাওঁ আ
উম হয় তাকে যাব লাগিব মইয়ো যাম বুলি মন- কষ্ট কৰি থৈছো মনতে মানে
অ এ খৌ গাড়ী খাম ঠিক কৰিয়ে যাব লাগে
তেেনেকুৱা চোৱাই ভাল নহয় সৰু গাড়ী
অ দুশ মানে যোৱা আমাৰও যাব আৰু ইহতে
অ মই মানে আগ কৰি থৈছো যে মানে উ হেৰি কৰি পেলাই তেনেকে যাম বুলি বলে
উ গ উ হব উ হব ন অ উ উ